অ শুনিছো। কি কৰি আছা?
আছোঁ ৰ'বা এনেই। শুনিছা নে? অ হয়, হয় খালোঁ, অ অ।
অ। এ আজি অলপমান হেৰি উৎসৱৰ বিষয়ে অলপমান আলোচনা কৰো। সৰস্বতী পূজা, কেনেদৰে তোমালোকে এ হেৰি কৰিছিলা।
ছিলে হা যিহেতু আমাক, মানে অসমত উৎসৱ উৎসৱ পাৰ্বনবোৰ প্ৰায় আহিয়ে থাকে গতিকে, আহ খুব সুন্দৰ বিষয় এটাই বাছি লৈছা। আমি কোৱা তোমাৰ সৰস্বতী পূজাৰ সমান অভিজ্ঞতাৰ বিষয়ে উদযাপন কৰিছিলা শুনি আছানে
সৰস্বতী পূজাতটো আমি আগতে হেৰি তুমি কোন
অ ময়ো শুনি আছো
অ এ সৰস্বতী পূজা আহ আহিলে আমি আগতে মানে বহুত দিনৰো আগৰ পৰা আমি সৰস্বতী পূজাৰ কাৰণে মানে একদম আগ্ৰহে ৰৈ থাকো আৰু কেতিয়া আহিব কেতিয়া আহিব যেতিয়াই যে সৰস্বতী এই পূজাৰ দিন টো আহি পাই আহি সেইদিনা আমি গোটেই লগৰ ছোৱালী বিলাকে মিলি জুলি মেখেলা চাদৰ পিন্ধি আমি সৰস্বতী পূজাত যাওঁ ইমান ভাল লাগে সৰস্বতী পূজাত গৈ আহ দেৱ দেৱী মাক আমি সেৱা কৰো কৰি লৈ তাৰ পিছত আমাৰ প্ৰসাদ বিতৰণ হয় তাৰপিছত আকৌ ইফালটি খিচাৰি দিয়ে সেইবিলাক খাওঁ আমাৰ বিৰাট ভাল লাগে আৰু আমাৰ দিনত সেইটো সময়ত
খুব সুন্দৰ কিন্তু এইখিনিতে মই এটা কথা কব বিচাৰিম মানে বৰ্তমান সময়ত দেখা গৈছে সৰস্বতী পূজাটোত মানে অধিক যেন মানে মানে হাজোন কাচোন আদি কৰি অকণমান আধ্যাত্মিক
মাৰথতক অহা নাই
অ মই সুধিছো যে বৰ্তমান সময়ত অকমান আধ্যাত্মিকতাৰ পৰিৱেশটো কমি আহিছে বেছি যেন সাজোন কাচোনত গুৰুত্ব দিয়া হৈছে এই বিষয়ে কি ক'বা
ঠিকেই কৈছা তুমি হেৰি আজিকালি আ হেৰিটো বেছি হৈছে এইটো আধ্যাত্মিক টো আগতে আমি যেনেকে মানে হেৰি কৰিছিলো এতিয়া সেইটো মানে হেৰি নহয় আজিকালি ল'ৰা ছোৱালীয়ে মানে ফেশ্বন হেৰিতটো বেছি গুৰুত্ব দিয়ে ফেশ্বনত আগতে আমি মানে হেৰি বিলাক গুৰুত্ব দিছিলো ছিলো তেওঁলোকে মানে একদম এ কাপোৰ কানি পিন্ধি কোনে কাতকে কিমান মানে ধুনীয়া কাপোৰ পিন্ধি কেনেকে মানে ফটো উঠিব পাৰো সেইটোত আজিকালি গুৰুত্ব দিয়ে আমাৰ আমাৰ দিনত সেনেকুৱা নাছিল ছিলে ফটো উঠা অ এইটো এইটো আমাৰ নাছিলে মানে এ আজিকালি এইটো বেছি হৈ গৈছে মানে প্ৰতিযোগিতা যুগ হৈ গৈছে কোনে কিমান মানে এৰ হেৰি ধুনীয়া কাপোৰ এযোৰ পিন্ধি ফটো এখন তুলি কেনেকে মানে হেৰিয়ত দিব পাৰো সেই সেইটো হেৰি বেছি হৈছে মানে আগ আগতকে এতিয়া এতিয়া জামানা টো হৈছে মানে সেইবিলাক আৰু ফটো মাৰি কেনেকে মানে আমি দিব পাৰো দি কেনেকে হেৰি কৰিব পাৰো তাইতকে মই ধুনীয়া দেখা যায়
তেনেকুৱা হ'ব নালাগে যিহেতু এটা মানে পূজা হয় ত পূজাৰ পৰিৱেশ সৰস্বতী আৰাধনা কৰা হয় সেই গতিকে মানে আমি এনেকুৱা মানে বাহ্যিকতাটো পৰিহাৰ কৰি যিমান পাৰি সেই দিনটোত মানে আমি আধ্যাত্মিকতাৰে দেৱী মাক বন্দনা কৰাটো উচিত
উ অ সেইটো হয় সেইটো এতিয়া তুমি মইহে ভাবিছোঁ কিন্তু বাকী ল'ৰা ছোৱালীবিলাকেতো সেই টো নাভাবে নে কি সিহঁতে কেনেকে মানে আমি মানে হেৰি কৰিব পাৰোঁ আৰু বেলেগতকে বেলেগে এযোৰ ধুনীয়া কাপোৰ পিন্ধি কেনেকে ফটো এখ ন মাৰি আমি ই মানে হেৰিয়া টিভিত ওলাব পাৰো এনেকুৱা আজি কালি দিন দিন বিলাক হৈছে আৰু আমাৰ দিনতো এইবিলাক টিভিত ওলোৱা হেৰি কথাই আহি নপৰে
হয় হয় ঠিকেই কৈছে খুব সুন্দৰ কথাকে কৈছে কিন্তু এনেকুৱা মানে আমি আহ্বান জনাম আৰু এনেকুৱা কৰিব নালাগে আধ্যাত্মিকতাৰে মাজেৰে মানে দিনটো পাৰ কৰাটো উচিত ইয়াৰ পাছতে মই ক'ব বিচাৰো ৰিম আমাৰ দুৰ্গা পূজাৰ কথাৰ বিষয়ে ক'ব বিচাৰি। ৰিম দুৰ্গা পূজাত মানে তোমালোকৰ কেনেকুৱা মানে অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন দুৰ্গা পূজাৰ দিনটোলৈ যিহেতু সকলোৱে অধীৰ আগ্ৰহেৰে মানে বাট চাই লয় ইয়াৰ অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন।
অ' সেইটোতো খুব। খুবেই হেৰি ভাল কথা কৈছা হেৰি দুৰ্গা পূজা আহি আহিলে আমি একদম আৰু লগৰ ল'ৰা ছোৱালীক বহুত দিনৰ আগৰ পৰা আমি আগ্ৰহে মানে দূৰ্গা পূজা। কাৰণে মানে আমি ৰখি থাকোঁ‌। এসে কেতিয়া আহিব কেতিয়া? আমাৰ আমি বেলুন লৈ খুব ভাল পাওঁ মানে তেতিয়া আমাৰ দিনত। আমি বেলুন এটা পালে। মানে আমি যেন বহুত কিবা কিবি পাইছো আমাৰ তেনেকুৱা আৰু অ আজিকালিতো আৰু বেলুনতটোতো ল'ৰা ছোৱালীয়ে নলয়ে আজিকালি সেই হেৰি আহিলে। এইবিলাক যুগতো সলনি হল পিষ্টল লয় কিবা হেৰি লয় উম খোৱা সেইবিলাক প্ৰতিযোগিতা আহিলে আগতেতো সেইবিলাক নাচ। আছিলে আগত। তা আৰু সেই বেলুনৰ দোকান কিবা পিষ্টলৰ দোকান তেনেকুৱা সৰু খুৰাৰ দোকান কিছুমানহে আছিলে এতিয়া একদম আৰু পূৰা ফেশ্বন হৈ গৈছে আৰু মানে হেৰি।
ঠিকে হয় হয় ঠিকে কৈছা ইয়াৰ মাজতে মই। ক'ম আৰু যিহেতু দুৰ্গা পূজা বুলি ক'লে জিলাপিৰ কথা আহে জিলাপী অবিহনে দুৰ্গা পূজাটো আধৰুৱা সকলোৱ ঠাইত জিলাপী তোমালোকে খাইছিলানে বা জিলাপীৰ বিষয়ে অভিজ্ঞতা কেনেকুৱা কোৱাচোন।
জেলেপি আগতেতো আমাৰ দিনততো জেলেপি সেনেকে খোৱা নাছিলোঁ। এতিয়াতো আৰু জেলেপিয়ে মানে প্ৰতিযোগিতা হোৱাৰ দৰে হৈছে প্ৰত্যেক দোকানে দোকানে জেলেপি জেলেপি নাখালেতো আৰু দুূৰ্গা পূজা আধৰুৱা যেন লাগে। আমিতো জেলেপ পি প্ৰত্যেক দিনাই মানে ওলাই গলে আৰু এক কিলো দুই কিলো এনেকে জেলেপি হাতত অনা যায়েই আৰু মানে জেলেপি খাই খুব ভাল লাগে আৰু এতিয়াতো সেইটো এটা হেৰি হৈ গৈছে আৰু
হয় হয় ঠিকেই কৈছা দুৰ্গা পূজা মানে জেলেপী অবিহনে দুূৰ্গা পূজা যেন আধৰুৱা হয় তেনেকুৱা লাগে। অহ তাৰপাছতে তোমালোকে পূজা এনে পৰিয়ালৰ লগত চাই ভাল পোৱা নে বন্ধুবৰ্গৰ লগত চাই বেছি ভাল পোৱা তাৰ বিষয়ে কোৱাচোন। ন অলপ।
পৰিয়ালৰ লগত। চাই আমি আমাৰ দিনত। আমি মা দেউতাৰ লগত পূজা চাই ভাল পাওঁ মা দেউতাই আমাক লৈ যায়। মা দেউতাৰ লগতে চোৱা আমাৰ এটা অভ্যাস হৈ গ'লতো সেইটো কাৰণে আমি মানে পৰিয়ালৰ লগত চাই বেছি ভাল। পাওঁ। আজিকালি ল'ৰা ছোৱালীক দে খিছু দেখোন মাক দেউতাকৰ লগত পূজা চাবলৈ যোৱা নেদেখোঁৱেই। আমাৰ দিনত আছিলে। আমি মাক দেউতাৰ লগতেই ঘূৰিছিলোঁ। ফুৰিছিলোঁ‌। বন্ধুবৰ্গক লগ পাওঁ। বন্ধু বৰ্গৰ লগত হে যাও এনেকে যে একেবাৰে যে যাব নালাগে এইটো নহয়, বন্ধু বৰ্গৰ লগতো যাওঁ। কিন্তু আমি মা দেউতাৰ লগত হে বেছি ঘূৰিব গৈছিলো। মা দেউতাই আমাক মানে লৈ যায় দূৰ্গা পূজা আহিলে। সেনেকে মা দেউতাৰ লগতে বেছি ঘূৰা ফুৰা সেইবিলাক আমাৰ মানে বেছি হৈছিলে আৰু।
হয় হয়। ঠিকে কৈছা খুব সুন্দৰ কথা ক'লা। তাৰ পাছতে আকৌ আমাৰ দুূৰ্গা পূজাৰ পাছতে কালি পূজাকে আদি কৰি দেৱালী এনেকুৱা ৰাস আদিৰ উৎচৱ এটা মানে এটা উৎচৱমুখৰ পৰিৱেশ এটা আৰম্ভ হৈ যায় দুৰ্গা পূজাৰ পাছৰে পৰা। গতিকে দেৱালী যিহেত তো মই ক'ব বিচাৰিম যে আজিকালি মাটিৰ চাকি খুব কমেই জ্বলাই, কম সংখ্যক লোকেহে জ্বলায়। আজিকালি মানে আধুনিক এনেকুৱা লাইট আদিৰ ব্যৱহাৰ কৰা দেখা যায় গতিকে এ - এই বিষয়ে তুমি কি কবা মাটিৰ চাকিটো জ্বলোৱা উচিত নে এনেকুৱা লাইট বোৰৰ জ্বলোৱা উচিত এই বিষয়ে।
তুমি খুব সুন্দৰ কথা। এটা কৈছা। সেইটোতো হয়ে। আমিতো গাঁৱলীয়া মানুহ, আমি আগৰ পৰা আমাৰ মা দেউতা ককা আইতা দিনৰ পৰাই আমি মাটিৰ চাকিয়ে জ্বলাই আহি আছোঁ। অ -আমিতো এনেই এতিয়া ধৰা লাইটবিলাক ওলাইছে সেইবিলাক আৰু আমি সেনেকে ব্যৱহাৰ নকৰো। আমাৰ মানে চব হেৰিয়ে কৰো। এই মাটি চাকিয়ে ব্যৱহাৰ বেছিভাগ আমাৰ মানে মাটিৰ চাকি ব্যৱহাৰটো বেছি হয়। কম পৰিমাণেহে আমি মানে লাইট লগোৱা য। যায় আৰু। বেছি আমাৰ মাটিৰ চাকি আমাৰ মাটিৰ চাকিটো মানে অতীজৰ পৰা আমাৰ। চলি আহিছেতো আমাৰ আইতাহঁতে জ্বলোৱা দেখিছো। মা দেউতাই এইবিলাক দেখিছো তাৰ পৰা মা দেউতাৰ পৰা শিকিছো আৰু যে মাটি চাকি আৰু মিঠাতেল এনেকে মানে। জলাব লাগে।
হয় হয়। ঠিকেই কৈছা আৰু যিহেতু মানে অ এই মা। চাকিৰ উদ্যোগটোৰ লগত মানে আমাৰ থলুৱা শিল্পীসকল মানে ওতঃপ্ৰতভাৱে জড়িত গতিকে তেওঁলোকৰ মানে এই দেৱালী বা এনেকুৱা সময়ত যি। মা মাটি চাকি মানে বিক্ৰী তেওঁলোকৰো মানে অকমান কমি যোৱা যেন অনুভৱ হৈছে, গতিকে আমি তেওঁলোকৰ কথা ভাবিও আমি অধিক হাৰত মাটি চাকিটো কিনা দৰকাৰ তেতিয়াহে ধৰক তেওঁলোকে এ তেওঁলোকৰ পৰিয়ালবৰ্গ চলাই নিয়াত মানে সুজ -সুবিধা হ'ব যিহেতু তেওঁলোকে সেইটো কৰ্মৰ। কৰিয়ে মানে তেওঁলোকে জীৱন নিৰ্বাহ কৰে। নহয় জানো? এই বিষয়ে কি কবা?
অ সেই- সেইটোতো হয়েই সেইটো এতিয়া ধৰা তুমি মইহে ভাবিছো তোমাল গুৱাহাটী চাইডত টো মানুহবিলাক বা মাকেতো মাটি চাকি এ জ্বলাব লাগে বুলিতো নাজানে, তেওঁলোকেতো লাইটটোৱে ব্যৱহাৰ বেছি কৰে। এতিয়া আমাৰ মতেতো মাটিৰ চাকিয়ে ব্যৱহাৰ কৰিব লাগে থক -থলুৱা শিল্পীসকল এই। থলুৱা হেৰিবিলাকে মাটিৰ চাকি এইবিলাক বিকি হ'লে তেওঁলোকৰো দুই পইচা আহে আৰু আমি কিনিলেহে তেওঁলোকে পাব আমি যদি নিকিনোৱে, আমি যদি সেইবিলাক ব্যৱহাৰেই নকৰোঁ তেওঁলোকে কোপা হেৰি কৰিব। এনে।
উম। হয় হয়। ঠিকেই কৈছা। খুব সুন্দৰকৈ কু -তুমি কথাখিনি উপস্থাপন কৰিলা ভাল লাগিল। তাৰপাছতে আকৌ আমাৰ এই দেৱালীৰ পাছতেই যিহেতু ৰাস আদি শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ এনেকুৱা আহে গতিকে ৰাসৰ অভিজ্ঞতাৰ বিষয়ে কোৱাচোন তোমালোকে সৰু তে ৰাস চাইছিলানে বা ৰাস চাই ভাল পোৱা নে তুমি?
অ হেৰি তুমি একদম সুন্দৰ কথা এটা মনত পেলাই দিলা দেই। হেৰি ৰাস বুলি কলে আমাৰ গাঁৱতটো জানাই আৰু আমি এক মাহৰ আগৰ পৰা মানে আমি ৰাসৰ বিষয়ে মানে আমি ৰাস আমাৰ এ হেৰি কৰিব লাগে শিক। শিকাই আমাক। আমি ৰাস হেৰি কৰি পাইছো। নাচি।
অ ৰাসত অভিনয় কৰি পাইছা ন? হয় হয়। ঠিকে আছে খুব সুন্দৰ। হ'লে আওম। ভালেই লাগিল আজিৰ আমাৰ বক্তব্যটো প্ৰায় ইতিমধ্যে আমি মে- ইমানতে সামৰোঁ বুলি ভাবিছোঁ। পাছলৈ কেতিয়াবা সময় সুযোগ হ'লে আমি পুনৰাই আমি আলোচনা কৰিম।
ঠিক আছে হ'ব দিয়া ধন্যবাদ।
হয় ধন্যবাদ।
ধন্যবাদ। আহ। হেল্লো।